হেল্ল' এয়া ছো তই কি কৰি আছ'?
এ মই পথাৰলৈ আহি আছো মানে গৰু লৰাবলে।
অ', মই পথাৰলৈ আহিছো এই গৰু কেইটা লোৰাৱ বুলি আহিছো।
অ', অ'- ঠিকে আছে, ঠিকে আছে, উম, উম, খালো, খালো তই খালি নাই?
উম, মই খালো, তই কিহে খালি?
তোৰ এইটো মচুমাহৰ দালি আছিলে তাত কঁঠাল গুটি দি দিছিলে তাৰ পৰা আকৌ ঢেঁকীয়া আলু গুটি বুদ মাহৰ ভাগি তাৰপা আকৌ এই মানে কালি জোৰ চাইছিলো তাত পুঠি মাছ চুঠি মাছ পালো সেইকেইটা শুকান ভাজি কৰিলে আৰু মানে থৈ দিছিলে।
ঠিকে আছে, ঠিকে আছে মই এয়া দালি বনাইছিলো তাৰপা ঢেঁকীয়া আলু ভাজিলে। তাৰ পৰা আৰু তেনেকে হোৱা নাই খৰিচা আচাৰ খালো। আৰু খউলি বনাইছিলে মা খাৱলি খালো সেয়াই আৰু।
অ', তই খাৱলি খা ন'?
উম, হম খাৱলি খাওঁ মানে খাৱলি ঘৰতে বনাই আৰু। খৰিচা খউল বিলাক বতৰৰ বস্তু বিলাক বতৰত বনাই থাকে।
অ'- মই মানে খৰিচাটো ভাল পাওঁ, খালিটো ইমান এটা ভাল নেপাওঁ মানে।
খাবি, খাবি এইবিলাক স্বাস্থ্যৰ পক্ষে বহুত ভাল বস্তু। আৰু এইবিলাকতো মেডিচাইনো হয় একো একোটা।
অ', অ', মোৰ মানে পেটলেই নাযায় মানে খাউলিটো তেনেকুৱা মানে।
হেৰি তহঁতৰ সি পলে বনায় নে নবনায় খউলি চাউলি?
আমাৰ এইফালে বনাই বাৰু মাহঁতে বনাই মাহঁতে খাই থাকে মহে এনে খাওঁ মানে।
তাকে, তাকে ত বাকী মা দেউতাহঁতৰ সকলোৰে ভালে নে?
উম ভাল ভাল তহঁতৰ
উম ভালে -ভালে বাকী তো পঢ়া শুনা কেনেকুৱা চলি আছে বৰ্তমান
পঢ়া শুনা মানে মই এতিয়া পঢ়া নাই নাই মানে মই। ডিচেঞ্চত ল'ম বি এ টো সেইকাৰণে দুদিনমান ৰৈ দিছো
তাকে- তাকে ভালকে অ ভালকে পঢ়িবি দে পঢ়াটো ঘপকে এৰি নিদিবি মানে কি হয় বৰ্তমান সময়কণত পঢ়া হেৰিতটো লাগে। তই যদি ঘপককে এৰি দিওঁ মানে পাছত দিগদাৰ হব যি হলেও চাৰ্টফিকটখন কে গোটাই থছচ পাছত ইণ্টাৰউ চিন্টাৰভিউ। দিলে লাগিব আৰু দৰকাৰ হ'ব মানে।
ওলালে সেই টো মানে আজি কালি চাৰ্টিফিকেট টো বহুত দৰকাৰ ন '
লাগে লাগে আৰু তই হেৰি কম্পিউটাৰ কিবা হেৰি লৈছিলি নে কৰ্চ লৈছিলি নে।
অ লৈছিলো মই এইটো এডি চি এ লৈছিলো তাৰ চাৰ্টিফিক পালো নাম্বাৰটোহে কম আহিলে মোৰ।
অ 'কিমান আহিলে পাৰ্চেণ্টেজ
মোৰ চেৱেন্তি নাইন আহিলে
দিছিলোঁ বাৰু মানে মোৰ কমপ্লিট হ'ল মোৰ ঠিকে ঠিক ঠাক আছে আৰু মানে সতি ঠিক আছে
অ -অ ঠিকে আছে ঠিকে আছে এতিয়া কিবা কি এটা এপ্লাই কৰিছে মানে আছাম পুলিচ ফৰেষ্ট গাৰ্ড এইবাকৰ মানে কিবা কিবি আৰ্মি চাৰ্মি।
উমম এপ্লাই কৰি থোৱা আছে আছাম পুলিচ আৰু ফৰেষ্ট গাৰ্ড দুইটাই অনলাইন কৰি থোৱা আছে কিন্তু মানে তোৰ। অফিচেল ডেট অহা নাই যে এতিয়ালৈকে কোনো মানে একসাম কেতিয়া হ'ব বা ইণ্টাৰভিউ কেতিয়া হ'ব উম সেইকেইটাতো ইণ্টাৰভিউ চিটাৰভিউ আহিলে। মানে অফিচিয়েল ডেট ওলালে দিম আৰু।
উম এইবিলাক কৰি থাকিব লাগে মানে মানে মই কৰিলো আছাম পুলিচ। কৰি থ এতিয়া কেতিয়ানো হয় সেইটোহে গম পোৱা নাই সেইবিলাক মানে মাজে মাজে মইো কৰি থাকো মানে। ঘপককে কোনোবা এবাৰ লাগি যাব। সেইটো চানঞ্চতে বোলো কিঠথা কৈছো খালি দৌৰি। বোলে হা।
বাকী দৌৰ চৌৰ কৰি আছ নাই বৰ্তমান দৌৰ জাম এইবিলাক লাগে।
নাই নাই দৰা নাই মানে উ ফাৰ্মত লাগি আছো যে। আৰু মানে ৰাতি অকনমান দেৰিলৈকে থাকি থাকো যে তাতে সেইটো কাৰণে দৌৰিম দৌৰিবলৈ মানে সোনকালে খায়ে নোপোৱা হলো।
তাকে তাকে সময় সুবিধা মিলাই অলপ দৌৰি থাকিবি মানে অইনতটো নহয় ঘপকেেতো অকণমান অসুবিধা। এতিয়াও হয় দেচোন তোৰ বয়ত্ৰিশ মিটাৰ আহে দৌৰাতটো। দৌৰাটো বয়ত্ৰিশ মিটাৰ অহাৰ লগে লগে তাত টাইমটো কভাৰ কৰিবলৈ অলপ অসুবিধাও হয়
উম উম সেইটোৱে বাৰু বাকী তই দৌৰিবলৈ কৈছ নাই।
উম মই দৌৰি আছো দৌৰি আছো। টাইমিং বৰ্তমান ঠিকে থাকে আছে আৰু।
কিমান মিনিটত সোমা মানে তই কমপ্লিট কৰ।
উম পাঁচ মিনিটত কমপ্লিট হৈ যায় আৰু।
অ' ঠিকে আছে ঠিক আছে এনেকে লাগিলি থাক তেতিয়া ঘপক কোনোবা এবাৰ চাঞ্চতে ভগৱানৰ কোৱাত লাগি যাব। তেতিয়া পাই গলে তহঁতেৰে ভাল আৰু
তাকে তাকে সেইটোয়ে চেষ্টা কৰি আছো যি হয় দেখা যাব আৰু পাছত।
অ ' তহফালে সফালে মাছ চাছ ওলাইছে নাই মানে বৰষুণ দিয়াত।
উম মাছ ওলাইছিলে আজি কেইদিনমানৰ আগত উজান উঠিলে উজানৰ মাছ ধৰিছিলো মানে সেইদি আৰু বেছিকে ধৰিবলৈও বেয়া বৰ্তমান মাছ বিলাকো কণী থকা মাছতো মানে সিহঁতৰো প্ৰজন্ম হেৰিতটো থাকিব লাগিব নহয়।
উম- উম সেই সেইটোৱে মানে আমাৰ এইফালে তেনেকে মানে পানী হলে অ' ৰাতিলে মানে আমি এনেকে জোৰ চাওঁগে ন। ন আমাৰ লগৰ মানে আছে নহয় দুটা তিনিটা তেনেকে মিলি পেলাই জোৰ চাওঁগে তেতিয়া পাও মাগুৰ মাছ, এনেকে গৰৈ মাছ মাছ বিলাক।
তাকে তাকে জুলুকি চুলুকি লৈ যাওঁ নে আমিও জুলুকি লৈ যাও বাৰু।
নাই মানে এই মামাৰ লগৰ ককা মানে অৰুণাচলত আছিলে তেতিয়াই মানে দাই এখন কিনি থৈছিলে দীঘল এই মানে অৰুণাচলীয়া যোনবিলাক দা ন তাৰপা তেনেকুৱা
এখন আছিলে সেইযোৰ চাবলৈ কাটো সেইখন দীঘলয়ে মাছ দত থাকি ভাত খাই যায়।
আমি যে সেইদিনাে পাতিছিলোঁ যে আমি ফুৰিব যাম তাকে কি কৰা হ'ল সেইটো কথাটো।
অ ময়ো সেইটোতো সুধিম বুলি ভাবিছিলে মানে ফুৰিবলৈ যোৱাতটো এই পাহাৰৰ চাইডে যে যাম বুলি ওলাইছিলোঁ। সেইটোত মানে নহ'বহ।
নাই নাই নাই নাই হে পাহাৰৰ উম পাহাৰৰ চাইডে যাব নোৱাৰি। আমি তোৰ মাজুলী যোৱাাতোৱে কনফাৰ্ম কৰিব লাগিব মানে মাজুলী গ'লে সুবিধা হ'ব আৰু। বৰ্তমানতো কি হৈছে মাজুলীও যাবলৈ অকমান অসুবিধা হৈ আছে পানী এইকেইদিন বহুত বাঢ়ি আছে যে।
উম।
পানী বাঢ়ি থকাৰ কাৰণে ফেৰীত যাবলৈ অলপ ভয়ো লাগে দেচোন।
অ অ সেইটো হয় বাৰু দেই আৰু মাজুলী গৈ পিনি নহ'লে আমি শিৱসাগৰ হৈ গুৱাহাটী গুচি যাম।
অ তাকে তাকে তেনেকুৱাই কিবা এটা কৰিব লাগিব মানে কি হয় মাজুলী যাম মাজুলীত আমি দুদিন দিন থাকি পেলাই গোটেইখন সত্ৰ চাম তাত আমি মুখা শিল্পটোও অকণমান আয়ত্ব কৰি ল'ব লাগিব।
অ আৰু শুনচোন হেৰি মাজুলীত মানে সেই থাকিবলে মেলিবলৈ খাবলৈ মেলিবলৈ টেনচন ল নাইে মানে আমাৰ খুড়া ঘৰ আছেতো তাতে। তাতে আমি থকা খোৱাটো হৈ যাব। বাকী শিৱসাগৰত এই আমাৰ আছিলে আমাৰ তাত যে বৰ্তা আছে নে কিবা এটা বুলি যে কৈছিলে আমাৰ ফালে যে লোৱাটো যে আহিছিলে।
অ অ স সিহঁতৰ ঘৰত আছে অ সিহঁতৰ খুৰাকৰ ঘৰ আছে।
অ অ তাতে আমি শিৱসাগৰত অ তাত থাকি দিম শিৱসাগৰত ত গুৱাহাটী যেনিবা ৰুম চুম তো লবগৈ লাগিব আৰু।
তাকে তাকে শিৱসাগৰত থাকি জয়দৌল, শিৱদ'ল কাৰেংঘৰ এইবিলাক চব সকলোবিলাক ৰংঘৰলৈকে চাই মেলি
তাৰ পৰা আমি ধুনীয়াকে কাজিৰঙা গুচি যাম কাজিৰঙা মানে গুৱাহাটী গৈ কাজিৰঙা গুচি যাম তাৰ পিছত তাতে থাক কি কাজিৰঙা চাই তাতে এশিঙীয়া গঁড়, হাতী সকলোবিলাক চাম।
আমি চিৰিয়াখানাতো সোমাই আহিব পাৰিম ন।
উম উম তাৰ পিছত আমি সেইফালদি হৈ আহো তেনে মৃত্যুঞ্জয় মন্দিৰ সোমাই আহিম।
তাৰ পিছত তেজপুৰত আমি হেৰিও চাব পাৰিম অগ্নিগড় চাব পাৰিম। তাকে তেনেকুৱাকে প্লেনিংটো কৰিম আৰু তই এটা কাম কৰিম। তোৰ লগতো যাম গৈছিলে নহয়। অ হোৱাটছএপ গ্ৰুপ এটা খুলি দিবি।
মই খুলি পেলাই তাক এড কৰি পেলাই মই তোলে গ্ৰুপ এডমিন টো দি দিম বু তোৰ লগৰ যোনটো আহিছিলে এড কৰি দিবি পাঁচটা হলে ভাল লাগিব আৰু। আৰু তোৰ তো গাড়ী আছেই ন?
অ মই গাড়ীলৈ লম কিন্তু তহতে মই ফিফটি পাচেণ্ট তেলটো দিম কিন্ত তহতে ফিফটি পাচেণ্ট তেল দিব লাগে। আতাইকেইতাই মই ইয়াক কলো মোৰ লগতো এ মানে বাৰিষা চিজন চলি আছে যে? সেইটো কাৰণে অলপ অসুবিধা আৰু এনে এনেইতো নালাগিলেহেঁতেন আৰু মানে কি হৈছে ট্ৰেক্টৰ চেক্টৰ লগাই থাকিব লগীয়া হৈছে যে
এইটো চিন্তা কৰিব নালাগে বাৰু আমি ৰিজাল্ট টো দিম বাৰু
তাকে, তাকে বাকী মাজুলীত সিহঁতো খুৰা ঘৰ- আছে তাতে থকা মেলা সুবিধাটো হৈয়ে যাব।
অ' অ' হৈ যাব আৰু ব আগত সেই তোৰ লগৰটো বৰ্তাক নে খুৰা আছে ন তাতে
অ' খুৰাক।
শিৱসাগৰত আমি এদিনহে থাকিব পাৰিম নেকি।
উম শিৱসাগৰত এদিন থাকিলে হ'ল ওচৰতে বেছি দূৰ নহয় পাৰিম মানে। কিন্তু মাজুলীতহে আটাইকেইখন সত্ৰ ঘূৰোতেনে অকনমান অসুবিধা হব।
অ, দুদিনমান লাগিব বাকী গুৱাহাটীতহে আমাৰ লাগিব দেই ৰুম মানে তিনদিন চাৰিদিনমান গুৱাহাটীতে লাগি যাব।
এ তাতে থাকি মেলি ধুনীয়াকে চাই বৈ মেলি আহিম আৰু টো বয়সো না থাকে আকৌ পাছত তোৰ এ
অ, এই- এই অ, এইটোয়ে বয়স আৰু ঘূৰি মেলি
উম, সেইটোয়ে এতিয়া দেউতাহতকে দেখিছো নহয় গপ ঘপক্কে যাওঁ বুলি ক'লে কওঁলোকো ওলাই যাব নোৱাৰেই।
অ, সেইটোৱেই বাকী তহতৰ খেতি-বাতি কৰিছ নে নাই?
উম, খেতি-বাতি লাগি থকা হৈছে তহঁতৰ?
উম-উম আমাৰ লাগি আছে বাৰু এতিয়া মাটি ৰোৱা নাই মানে হেৰি মাটিটো হাল বাই আছে তাৰপা বাবাই মানে ৰাতিপুৱা, আবেলি কোৰ মাৰি থাকে।
তাকে-তাকে আমাৰ সেই মাট টি ওলাই আছে মানে কালি এবিঘা দিলে ৰোৱনী দু - দুগৰাকী লগালো লগাই পেলাই তোৰ মাটি ৰোৱা হ'ল বাৰু কালি বিঘাতো আকৌ আজি কঠীয়া তুলিলো তাৰ পৰা বোলো এতিয়া গৰুকেইটা উলাই থৈ আহো বুলি ওলাই আহিলো।
অ, বাকী তহঁতৰ দেউতাই যে এ শুনচোন অ, আছে-আছে। তহঁতৰ দেউতা যে বেমাৰ হৈছিলে ভাল হৈছেনে নাই এতিয়া?
যে এতিয়া ঠিকে আছে আৰু।
অ, ভালকে খোৱা মেলাটো যত্ন লবি আৰু মেডিচিন-চেডিচিন বিলাক সময়মতে দি থাকিবি অ, সোনকালে ভাল হ'ব আৰু তেতিয়া। উম, বাকী এতিয়া কি হেৰি ৰিপৰ্টত কি ওলালে তহঁতৰ দেউতাৰ?
ৰিপৰ্ট এতিয়া নৰ্মলে ওলাইছে আৰু ৰ তোৰ মানে ঠিক ঠাক আৰু মেডিচিন খাই থকা হৈছে যে এতিয়া ঠিকে ঠাকে আছে।
অঁ অঁ তাকে ততে অকণমান যত্ন ল'বি আৰু এইকেইদিন ভালকৈ উম বাকী চেকাপ আকৌ কেতিয়ালৈ নিবলৈ হ'ব তহঁতৰ?
আহ তোৰ আছে আৰু বিশ দিন মমান টাইম আছে তাৰপিছতে নিব লাগিব আৰু।
অ অ অ তই কি কৈছিলি?
এ এ তহঁ তখৰত গাই গৰু আছে নাই বৰ্তমান?
আছে আছে আমাৰ দুজনী আছে বাৰু দুজনী আছে দুজন।
তেতিয়া তই তই আমাৰ এইফালে আহিলে। গাখীৰ লৈ আহিবিচোন মানে দৈ কৰি লৈ আহিবিচোন মানে আমাৰ এইফালে এৱাটো পায় কিন্তু দৈতটো ইমান কৰি নিদিয়ে মানে মানুহে।
অ অ হ'ব বাৰু মই লৈ যাম আমাৰ ইয়াতো। বি থাকে বাৰু দইতটো আমাৰ ঘৰত মানে থাকেই প্ৰায়ভাগ। অঁ, অঁ। মানে কোমল চাউল কালি বহাইছিলে। তাৰপা ৰ কোতালে মই একেবাৰে লৈ যাম যে দৈ দৈও লৈ যাম তোৰ চাউলো লৈ যাম লগতে।
তাকে তাকে হেৰি লৈ আহিবিচোন মানে মই কোমল চাউলতটো খাই বহুত ভাল। ত কোমল চাৰিতটো কেনেকে বনাই আমাৰ মাক পাৰিলে শিকাই থৈ যাবিচোন তই যদি জান।
অ মই ইমান নাজানো বাৰু মই মা পৰাাক সুধি পেলাইহে যাব লাগিব ৰ।
তাকে তাকে সুধিবিচোন তই সুধি পেলাই মানে কেনেকে কৰে আয়ত্বটো কৰি আহিবি অলপ চলপ শিকাই দিলে আমাৰ ঘৰতো বনাই ম মই মানে মই বহুত ভাল পাওঁ সেই বস্তুটো।
অ আকৌ এই কোমল চাউল তোৰ এনেকে তোৰ আলুগুটি চালুগুটিৰ লগতো খাবলৈ পাৰি নহয় মানে এনেকে পিটিক চিটিকা কৰি।
উম বহুত ভাল লাগে মই বহুত ভাল পাওঁ মই কৈছো নহয়। বাকী পিছবেলা ভাত
পিবেলা ভাতটো আমাৰ হেৰি এইটো এনেকে গ্ৰেভি টাইপত বনাই থোৱা আছে মানে এইটো লেবেৰা ভাজি এনেকে ভাত। কেৰেলা বুটমাহ। তাকে দি পিনি বনাইছো আৰু।
ঠিকে আছে ঠিকে আছে। বাকী আমাৰ মাটিমাহৰ খাৰ বনাইছে আৰু ৰঙালাও ভাজি মানে একদম তোৰ
অ অ মোৰ প্ৰিয় খাদ্যটোকে মানে জান বহুত ভাল লাগে অ মা তিমাহৰ খাৰ টো নহলে আজিয়েই গুচি যাওঁ নেকি তত ঘৰত ভাত কেইটা খাবলেকে।
আহ আহা গুচি আহ কিন্তু দৈ লৈ আহিব লাগিব আকৌ মোলে ব তেতিয়াহে ভাত খাব দিম।
নহয় নহয় দৈতো আজি আকৌ নাই নহয় আমাৰ ঘৰত। এইটো ভৰাব লাগিব আজি মান বাবাই মানে এই দুপৰীয়া অ মানে বা লৈ যাব পাৰিলেঁতেন খালি বাবাই মানে দুপৰীয়া সময়ত এই জলপান খাই যে সেইকাৰণে দৈতটো খাই বাই দেটাই মানে খাব কি এতিয়ালৈকে টাইমো হ'ল যে।
উম গম পাইছো। তেওঁক ধেমি ধেমালি কৰিছোঁ।
অঁ অঁ হ'ব বাৰু মই মই তেতিয়া গুচি যাম ন ভাত খাবলৈ তহতৰ ঘৰতে। অ অ হ'ব মই আৰু আধা ঘন্টা মানৰ পিছত গৈ আছো মানে গৰুকেই লাবলৈ আহিছোঁ যে মই। উম তাপা গৈছো বাৰু উম ঠিকে আছে ঠিকে। অ অ। দে তেতিয়া হ'ব মই গৰুকেইটা লৰাই লওঁ।
ঠিক আছে ঠিক আছে হ'ব দে।
আহ অ।
ম হব। আহিবি হব।